শুনিছেনে?
হেল্ল'
তোমাৰ অ মাতটো মানে অলপ লাহে লাহে আহি আছে।
এতিয়া শুনিছা ন?
অ শুনিছো।
অ অ মানে এই কিবা প্ৰব্লেম দিছে অলপ মানে।
অ হয় চাগে।
অ কি কৰিছ এতিয়া?
মই এই বহি আছোঁ অলপ চাহ খালোঁ।
নাই আছোঁ। ৰবা এতিয়া ৰুমতে আছোঁ মানে হেৰি চাহ হোৱা নাই ৰবা‌ এতিয়া।
অহ' হশ হশ পিছে কোৱা আজি কেনেকে মনত পৰিল।
আজি মনত মানে তোমাৰ বহুত দিন ফোন কৰা নাই দেখোন আজি কৰিলোঁ বাৰু। পাৰ বিষয়ৰ ওপৰত ক'ব খুজিছোঁ মানে সুধিব আছিল মানে যি আমাৰ প্লাষ্টিক যি আছে তোমাৰ প্লাষ্টিক ব্যৱহাৰ
অ' হয় নেকি? বহুত ভাল বহুত ভাল বিষয় এটা বাছি লৈছা তুমি।
হয়, হয় মানে তোমাৰ সেই বিষয়টো ওপৰত কি ভাবা মানে তুমি কি ভাবা প্লাষ্টিক ঠিক যি ব্যৱহাৰ কৰি আছে এতিয়া।
মানে মই কি ভাবোঁ মানে এতিয়া মইতো মহানগৰীত থাকো তো আহ যেতিয়াই ৰাস্তা ৰাস্তা ৰাস্তাৰ পৰা যাওঁ যতেই চকু ঘূৰাও তাত তাতেই মাথো দেখো প্লাষ্টিক, প্লাষ্টিক, প্লাষ্টিক হয়নে? দোকান, ঘৰ পত য'তেই চাওঁ, ত'তেই খালি মানে প্লাষ্টিকৰে ব্যৱহাৰ।
প্লাষ্টিকৰে কিবা।
আৰু তোমাৰ প্লাষ্টিক বিলাক মানে খাই কিন্তু য'তে ততে পেলাই দিয়ে মানে ৰাস্ত।
হয়, হয় একেবাৰে ঠিক কৈছা তুমি প্লাষ্টিক ঠিক মানে ক'বলৈ গ'লে এতিয়াৰ আমাৰ দৈনিক দি জীৱনৰ এটা অহ'
অংশই ভৰিছে।
ইয়াৰ এটা অংশ হৈ পৰিছে হয়নে?
হয়, হয়, হয়, তাকেইটো এতিয়া তাৰ মানে প্লাষ্টিক তোৰ কিন্তু ব্যৱহাৰ কৰিলে সিমান ভাল নহয় কিজানি তোমাৰ হেৰি কাৰণে মুখস্থ কাৰণে
উম, অ' প্লাষ্টিকটো আমি ব্যৱহাৰ যিমান পাৰোঁ সিমান নকৰাই ভাল।
হয়। হেল্ল' হেল্ল'
অ' তোমাক কি লাগে, আমি দৈনিক জীৱনত আমি মানে প্লাষ্টিক কিমান ব্যৱহাৰ কৰোঁ।
প্লাষ্টিক মানে, প্লাষ্টিকতটো তেনেকে ব্যৱহাৰ নহয় বাৰু মানে বটলত এই, খোৱা পানী চানী তোমাৰ কিমান লাগে বুলি ক'লে মানে নহ'লেও হয় দেখোন মোৰ হিচাপত।
অ' নহ'লেও মানে আমি কৰোৱে পানীৰ বটল হওঁক বাল্টিং, মগ আহ টিফিনবক্স, মোবাইল কভাৰ, কলম, সকলোতে খালি প্লাষ্টিকে দেখোঁ হয়নে?
হয়। কিন্তু, হ'লেও কিছুমান পাৰি ইয়াৰে
উম, চিকিৎসা টোত আমি দেখোঁ প্লাষ্টিকৰ বহুত ব্যৱহাৰ হৈ আছে।
হয়, হয়, হয়।
হৈছে, বহুত হৈছে। তোমাৰে
এইবিলাক চেলাইন বিলাকে দেখোন প্লাষ্টিকৰে বটল মানে চেলাইন যি হেৰি কৰে। বেলতল প্লাষ্টিকৰে এতি, প্লাষ্টিক মানে তোমাৰ হেৰি প্লাষ্টিক হৈ গৈছে চব প্লাষ্টিকে তোমাৰ দোকানত গ'লে চব প্লাষ্টিকৰে বস্তু দেখোন তোমাৰ।
মানে ই, খহজ বচ টো আৰু তোমাৰ অ', কিনিবলৈও ইমান টকা, পইচা খ-মানে খৰচ নহয় হয়নে? কম খৰচতে আহিচ অ', পানী
সেইটোয়েই আৰু তোমাৰ প্লাষ্টিকটো সিমান ভাল নহয়, কিজানি মই এনেই জানা ম ইমান ভাল নহয়।
হয়, আৰু আমি, আমি ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব যে, প্লাষ্টিকৰ ব্যৱহাৰটো যি যিমান পাৰোঁ, আমি অলপ কমা-কমকে ব্যৱহাৰ কৰাতোঁ ভাল আৰু চ চৰকাৰেও ইয়াৰ ওপৰত ভাল পদক্ষেপ লোৱাটো, হয়।
ভাল ভাল ভাল ভাল।
সেইটো যেতিয়া দেখি আছোঁ, প্লষ্টিকৰ মূল ভূমিকাটো প্লাষ্টিকে কি ক প্লাষ্টিকে লৈ আছে।
অ' প্লাষ্টিকে লৈ আছে তোমাৰ চব প্লাষ্টিকৰে দেখোন এতিয়া মানে বস্তুবিলাক চব প্লাষ্টিকৰ আৰু পলিথিন বিলাকো তুমি চাবাচোন মানে সেইবিলাকতো হেৰিতে প্লাষ্টিকতে পৰে কি জানি তোমাৰ এইবিলাক যি আমাৰ দোকানত ওলাই মানে পলিথিন তোমাৰ থুনাবিলাক আছে সেইবিলাকতো প্লাষ্টিকেই হয়।
প্লাষ্টিকে প্লাষ্টিকে হয় চব প্লাষ্টিকে হয় এতিয়া চিকিৎসালয়ত আমি উদাহৰণস্বৰূপে যদি কওঁ চিৰিঞ্জ কোৱা গ্ল'ভছ কোৱা চেলাইন ভিন্ন মানে চিকিৎসা সামগ্ৰী বুল এই তোমাৰ প্লাষ্টিকেৰে তৈয়াৰ কৰা হয়।
হয় প্লাষ্টিকেৰে দেখোন চব প্লাষ্টিকৰে আৰু এই চব প্লাষ্টিক নহলে দেখোন এতিয়া হেৰি হৈছে মানে তোমাৰ, এই দিগদাৰেই হৈ গৈছে মানে চব প্লাষ্টিক লাগেই মানে এতিয়া।
উম আৰু তোমাক কি লাগ, ই কৃষি ক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰ কৰোনে?
কৃষি ক্ষেত্ৰত কৃষিক ক্ষেত্ৰত উ হয় কিজানি তোমাৰ প্লাষ্টিকৰে হয় দেখোন তোমাৰ যিবিলাক বস্তা এইবিলাকতো প্লাষ্টিকৰ বস্তাও পাই যায়।
উম প্লাষ্টিকৰ হয় যে তোমাৰ এই বা এই তোমাৰ কৃষি খেত দিয়া যোনটো পাইপ থাকে এইটো পাইপটোৱেই প্লাষ্টিক। হয়নে।
অ হয়।
অ কলে গ্ৰীণ হাউচ হ'ল বীজ সংৰক্ষণ কৰাৰ যোনখন মানে বেগ থাকে প্লাষ্টিক,
হয় এইবিলাক অ বীজ সংৰক্ষণ কৰা সেই সেইখন আৰু প্লাষ্টিক বিলা তোমাৰ পেলাই মানে তোমাৰ চাফ চিকুণ। একদম মানে দোকান বিলাকৰ পৰা খাব পলিথি কিবা মিক্সাৰ ভাজা এইবিলাক বটল বিলাক। পানী চানী খাই এ ৰাস্তাত পেলাই দিয়ে মানে এইবিলাক।
উম ঠিক কৈছা তুমি। আৰু বাৰু আমি সুবিধাটো কলোয়েই অসুবিধাটো মানে অ বহুত ভয়ংকৰো আছে ইয়াৰ কিয়নো ই ফটকে পচি নাযায়।
অ এইটো এইটো মানে হেৰি নহয় মানে আৰু মই শুনিছো মানে তোমাৰ প্লাষ্টিকৰ বস্তু বিলাক। তাৰ মানে ওৱান টাইম ব্যৱহাৰ হলে ভাল একবাৰেই কৰিব লাগে ব্যৱহাৰ
আৰু যিমান পাৰো আমি প্লাষ্টিকৰ সামগ্ৰীত গৰম পানী দি কিনি খোৱাটো বন্ধ কৰিব লাগিব কিয়নো তাৰ ফলত কি কেঞ্চাৰ হোৱাটো আ বহুত বেছি মানে আশংকা থাকে
আৰু তোমাৰ মানে হয় হয় মই এটা হেৰি শুনিছো মানে নিউজতে শুনিছো ডাঙৰ এজন ডক্তৰে কোনোবাই কৈছিল মানে প্লাষ্টিকৰ বটলত পানী খালে মানে ওৱান টাইম একবাৰ খাব লাগে যদি সেই প্লাষ্টিকৰ বটলটোত বাৰ বাৰ ভৰাই কিন্তু পানী খালে মানে কেঞ্চাৰ হোৱাৰ চান্স থাকে
হয় হয় হয় এইটো সঠিক কথা উম আৰু কলোৱেই আমি তাৰ পিছত আমি মাটিৰ ক্ষেত্ৰতো বহুত মানে তোমাৰ অসুবিধা মানে অসুবিধাই দেখা পাওঁ যেনেকে এটা প্লাষ্টিক যদি মানি কি মাটিত আমি পেলাই দিওঁ ই পাঁচশ বছৰ পৰ্যন্তও মানে সম্পূৰ্ণকে পচি
অ অ অ আমিটো তুমি চাবাচোন কেতিয়াবা এই কেতিয়াবা গা গাঁতা চাটা তুমি খান্দিলে একদম তলত কিমান দশ ফুট বিশ ফুট তলত প্লাষ্টিক যেনে তেনে হৈ থাকে
হয় এইটো এটা বহুত ভয়ংকৰ কথা
হয় হয় এইটো মানে মই ভাবো এইটো তোমাৰ এইটো প্লাষ্টিকটো এৰিব পাৰিলে কিন্তু ভাল তোমাৰ স্বাস্থ্যৰ কাৰণে ভাল মানে
হয় প্লাষ্টিক যিমান পাৰো আমি ব্যৱহাৰে দেখিছো কিন্তু ব্যৱহাৰ কৰাৰ পিছত য'ত আমি পেলাই দিওঁ জ্বলাই দিওঁ বায়ু প্ৰদূষণ কৰে হয়নে মাটি প্ৰদূষণ কৰে নদী ইয়ত আদি বস্তু সাগৰ বহুত কৰে এই এই মানে এইকেইটা বস্তুও আমি চাব লাগিব
চাব লাগিব আৰু তোমাৰ মানে ইয়াক ব্যৱহাৰ নকৰিলে ভাল মানে আমি পিতলৰ বস্তু ব্যৱহাৰ কৰিব পাৰো এই যে খোৱা লোৱাত মানে আমি কিছুমান বস্তু প্লাষ্টিক ব্যৱহাৰ কৰোঁ মানে
এ সেইদিনা মই সংবাদত চাইছিলো কৰবাত টিভিত দেখা গৈছিলে যে তোমাৰ সাগৰ এটাত লাখ লাখ টন প্লাষ্ট ি ক মানে জমা হৈ ৰৈছে
হয় চোৱা নাই বাৰু কিন্তু প্লাষ্টিক
হয়
এই তোমাৰ কিজানি সাগৰত জমা হৈছে মানে তোমাৰ তোমাৰ বিচ্ছত কিজানি মানে সাগৰৰ পাৰত কোনোবা হেৰি কৰিছিল এইবিলাক জমা হৈ থাকোতে কিজানি ঢৌতে আহি তোমাৰ সেনেকে উটাই লৈ গৈছে
অ ত তাৰ ফলত বহু মানে তোমাৰ এই সামুদ্ৰিক আহ জীৱ জন্তুৱে মানে প্লাষ্টিকৰ পৰা কিমান মানে ক্ষতিগ্ৰস্ত হৈছে ভাবাচোন
আহ জীৱ জন্তুৰ হৈছে তোমাৰ া প্লাষ্টিকত ধলি ধলি স এইটো বিলাকে খাই খালে কিজানি মোৰ মতে মানে কিবা জীৱ জন্তু এফেক কৰিছে কিজানি
উম আৰু তোমাৰ এই সাগৰৰ কথাটো কলোৱেই গৰু আৰু অন্যান্য জীৱ্ই প্লাষ্টিক খাই মানে অ উ প্লাষ্টিক খাই বহুত মানে আ তোমাৰ খ মানে সমস্যাৰ সন্মুখীন হোৱাও দেখা গৈছে হয়নে যেনেকে এই পথৰ কাষত মাৰ পিট কৰি প্লাষ্টিক পেলায় থৈ যায়
হয়
অ বহু মানে পশু বিলাকে ভাবে যে ই মানে খাদ্য আছে নেকি ভিতৰত বুলি এ খাবলৈ ধৰে। ত, তাৰ ফলত বহুত নান ন ধৰণৰ ৰোগৰ সৃষ্টি হয়।
হয় - হয় মানে প্লাষ্টিকত কিবা থাকে বুলি সিহতে খাই দিয়ে মানে এইটো বস্তু হজম নহয় ইমান। তাত মানে হেৰি কৰে তোমাৰ অন্যায় কৰে মানে প্লাষ্টিকটো বহুত তাৰানে হজম নহয় হেৰি নহয় মানে সেইটো গলি নাযায় তোমাৰ
উম আৰু আৰু এটা বস্তু আছে প্লাষ্টিকৰ মাইক্ৰ প্লাষ্টিক বোলা এটা বস্তু আছে। অ, মাইক্ৰোপ্লাষ্টিক সাধাৰণতে ডাঙৰ প্লাষ্টিকক ভাঙি অতি সৰু - সৰু মানে কৰা পৰিণত কৰি কিনে আ তাক মাইক মান ম ত কি প্লাষ্টিক বনোৱা হয়। তাৰ মানে বিপদো আছে বিপদ কেনেকুৱা আছে মানে ই এই যোনটো কণবোৰ থাকে এইটো পানী আৰু খাদ্যৰ লগত মানুহৰ শৰীৰলৈ গৈ কিনে বহু - বহু নানা ধৰণৰ ৰোগৰ সৃষ্টি কৰে।
স সৃষ্টি কৰে বহু ৰপৰ সৃষ্টি কৰে এইটো।
সেইটো মানে স্বাস্থ্যয়ৰ কাৰণে বহুত চিন্তাজনক কথা।
হয় - হয় - হয় প্লাষ্টিকটো মানে স্বাস্থ্যৰ তোমাৰ বহুত হেৰি কৰে তোমাৰ বহুত সেই কৰে মানে তোমাক এফেক্ট কৰে মানে স্বাস্থত মানে হানিকাৰক স্বাস্যৰ কাম
আৰু বাৰু আজি প্লাষ্টিকৰ বিষয় বিষয় অ, সুবিধা আৰু অসুবিধা দুয়োটাৰ আহ, দুই মানে দুয়ো ফালৰে কথা পাতি কিনে তোমাৰ লগত
হয় ভাল লাগিল - ভাল লাগিল মোৰো ভাল লাগিল পিছত বাৰু আৰু কথা পাতিম আমি।
হয় - হয় পিছ এনে পিছত এনেকুৱাই ভাল - ভাল আহ, বিষয়ত ভালকে আলোচনা কৰিম। দিয়া ঠিক আছে আহ,